অহ ',
কি কৰিআছা।
এনেই আছো তুমি কি কৰি আছ।
এনে জিৰণি লৈ আছো।
ভাত পানী খালি নে নাই?
খালোঁ - খালোঁ তুমি খালা নে নাই?
অহ ', খালোঁ- খালোঁ মই ভি খালোঁ।
কিহেৰে খালা?
দালি তাৰপিছত কলডিল আৰু ব্ৰইলাৰ মাংস ভাজি। তাৰপিছত বেঙেনা ফ্ৰাই তাৰপিছত। পাপৰ তাৰপিছত জলকীয়া আচাৰ তাৰপিছত ভাত তাৰপিছত আইচক্ৰীম। তফিছাৰ বলো।
হ'ব দিয়া হ'ব দিয়া। দিয়া গম পাইছো দিয়া। ঠিকে আছে দিয়া ভাল মই খালো মাংস আৰু। বেঙেনা হালজি। আৰু ভাত।
মংস কিয় লগত।
মাংস নৰ্মেল মাং মানে সাধাৰণত সাধাৰণ সাধাৰণ মাংস সাধাৰণ মাংস।
আচ্ছা আচ্ছা।
হয় খালোঁ। ধাৰণকৈ খাইছো আৰু।
অ', সাধাৰণতে অসাধাৰণকে চাব লাগে।
অহ। ' বিশেষকে একো অ জ্বলাাজাতীয় বস্তু দিয়া নাই সাধাৰণ সাধাৰণকৈ খাইছো আৰু।
জ্বলা জাতীয় বস্তু কিয় দিয়া নাই দিব লাগে।
জলাাজাতীয় বস্তু। নাখালো আৰু আজি অলপ সাধাৰণ কে। খালো আৰু কিমান জ্বলা জাতীয় বস্তু খাব।
জ্বলা জাতীয় বস্তু খানে ফ্ৰেছ হৈ থাকে ফ্ৰেছ।
অ। আপুনি খাওঁক মই এনেকে ঠিকে আছোঁ।
অ অ ঠিকে আছে বাকী কেইটা বজাত খালে ভাত।
হাত মই দুটা তিছত খালো।
অ', ময়ো দুটা ত্ৰিশ মানতে খালোঁ।
অ।
বাকী ভাত পানী খাই কি কৰি আছিলো।
ভাত পানী খাই আমি অলপ মেল মাৰি। কথা পাতিলো কথা পাতি পেলাই আমি আহিলো। ফমাই। ঘৰ আহি কেনে মই আম খালো। আম খাই এনেে জিৰণি লৈ আছো আৰু এতিয়া আপুনি।
আ অ সমময় এতিয়া আহিলো আহি পিনে এতিয়া মোক চপ ধলো মোৰ মাত্ৰ ক্লিয়াৰক গৈছে নে বাৰু শুদ্ধকে।
অলপমান অলপ অলপ ভাঙিছে মানে। এই মাত ভেঙিলে।
অ এতিয়া গৈছে নে শুদ্ধকে।
অ অ অ এতিয়া শুদ্ধ
ফেনখনৰ আৱাজ যায় নেকি বাৰু চ চ চাই চে কিবা দিগদাৰটো নহয় ন
দিয়কচোন এবাৰ কম দিয়ক দিগদাৰ হলে
অ এতিয়া দিগদাৰ হৈছে নেকি বাৰু নাই নাই হোৱা
মই শুনা পাই আছছে নে কিন্তু ফেনখন যে চলি আছে গম পাই আৰু- কো নাই দিবি দিয়ক এতিয়া ঠিকে আছে
অ তাকে আহিলেও পনীৰ খাই আহ পিছে আপুনি চিনেমা চোৱা নাই নেকি? অসমীয়া বোলে ধুনীয়া চিনেমা এখন ওলাইছে হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' শুনা নাই নেকি? হেল্ল' হেল্ল' হেল্ল' হেল্ল'